হেল্ল'।
হেল্ল'।
ক'।
কি কৰি আছোঁ?
আছোঁ এনে তই?
অ আছোঁ মইও এনে।
অ'।
উম' মাহত আছেন নাই?
আছে, চব ঘৰতে আছে।
অ'।
তহঁতৰ মাহত? আছে এনেই কাম চাম কৰি আছে, ৰুটি বনাইছে। ৰুটি ঘুগুনি বনাই আছে, খাবলে।
অ'।
উম' নাই খোৱা অলপ পাছত খাম আৰু।
অ'
উম'।
ননচেন্স, মই মই নাই জিমলৈ গৈছিলোঁ, জিমৰ পৰা আহিছোহে।
অ' অ', অ' অ'।
খালো খালো, মই হেৰি বুট তিয়হ সেইবিলাক খালো।
উম' উম', ভাল সেইবিলাক খালে মানে, জিম পা আহি পেলাই।
অ'।
বাদাম খাব লাগে, খিচমিচ খাব লাগে।
অ'।
উম'।
আৰু কি কি খাব লাগে?
এ প্ৰটিন চতিন খাব লাগে, কিবা গাখীৰ খাব লাগে, প্ৰটিন খাব লাগে।
অ'।
সেই তেনেকে খাব লাগে আৰু। জিম, কেইটাত যায় জিমলে।
এ দিতা আহিছে ৰহ।
কাটি দিওঁ নে?